অঁ, কি কৰি আছে?
এয়া এনেই মোবাইল চাই আছো। তুমি কি কৰি আছা?
মই টিভি চাই আছিলোঁ।
অঁ
আৰু চাহ খালা?
অঁ খালো। তুমি খালা?
অঁহ্‌।
উম, কি চাই আছা? হাঁ
কিহেৰে চাহ খালা?
মেগী। পকৰী, এইবিলাকে আও। তুমি খালা?
মও খালোঁ।
কিহেৰে খালা তুমি?
মই চাহ, ব্ৰেড, চিপছ্, ভুজিয়া
আঁ-কি চাই আছা টিভিত?
এনেই টিভিত চাইছিলোঁ ফানী ফানী ঢেই মানে ধেৰ দিয়ে ন'? চিৰিয়েলবোৰ, সেইটোৱে
কি কি চাই ভাল লাগে চিৰিয়েলৰ ভিতৰত?
আঁহ হেই লাফ্টাৰ চেফ চোৱা নে?
অঁ--লাফ্টাৰচেফ চাওঁ।
অঁ মই সেইটোৱে চাই ভাল পাওঁ। অঁ ময়ো হেইয়ে চাই থাকো, বিৰাট ভাল লাগে।
উম, তাৰে মানুহবোৰ ইমান ফানী ফানী হেৰি কৰে, জ'ক মাৰে। আৰু ভাৰতীক্‌টো একেবাৰে নকবাই আও।
উম, আৰু সেই কি বুলি কয় ভাৰ তী সিঙো আছে না তাতে, কি কমেডি কৰি থাকে। কৃষ্ণা
উম, কৃষ্ণা আছে, জন্নত জুবেৰো আছে চাগে?
অঁ, চবেআলী গনিও আছে। বহুত মানে ভাল লাগে। অঁ আৰু বহি থাকিলে মানে ফ্ৰী টাইমত সিটো চাই থাকো আৰু।
চাইকেনে টাইম পাছ হৈ যায় আৰু ভাল।
তুমি কি চাই ভাল পোৱা?
মইও য়ে, মইটো চিৰিয়েলে চাওঁ বেছিভাগ। ইয়েৰিষ্টা ক্যা কেহ্‌লাতা হে, তাৰছতে কুণ্ডলি ভাগ্য। ক্যা চবিলাকে চাওঁ, নাগিন চাওঁ। আৰু বেলেগো কিবা-কিবি চাওঁ আৰু হেৰি, এমটিভিত প্লিচবলা চাও, নাগিন চাও, খত্ৰকে খিলাৰি চাওঁ বহুত ভাল লাগে এইবিলাক, ড্ৰামাও আছে না বহুত। বিগ বছ এইবিলাকো চাওঁ।
অ মইয়ো খাত্ৰকে খিলাৰি স্প্লিটভিলা এই কেইটা চাইছিলো।
অ ইমান ডেঞ্জাৰ ডেঞ্জাৰ টাস্ক দিয়ে ন তাতে।
অ খাত্ৰকে খিলাৰিত, বহুত মানে এনিমেলচৰ লগত। এৰি দি এৰি দিয়ে সেইটোৱে কাৰণে।
একদম মানে ভয় কৰা মানুহবোৰো একেবাৰে সাহস। সি হৈ যায় তাতে সাপ বিলাকো লৈ আহে। আৰু কিবা কিবি উম।
সেইকাৰণে মানে। মই মুভিও চাওঁ টিভিত মানে কেতিয়া সেই ৰিচেন্টলি ধুৰ দৰ দিছিলে নতুনকে মানে সেয়া টিভিত, মই ত মানে ভ। ভাল লাগে টিভিত চাই কাৰণে এইকেইটা মানে।
মুভিবোৰ চাই ভাল লাগে, একচন মুভিবোৰ চাইয়ো ভাল।
অ একচন মুভিবোৰ বহুত ভাল লাগে চাইকেণে। চাউথ ইণ্ডিয়ানটো মোৰ ফেভৰেট চাইয়ে থাকো। ষ্টৰিবোৰ ভাল লাগে, অ।
ষ্টৰিবোৰ আৰু ত একচন বিলাক কাহিনী বিলাকো ভাল লাগে বহুত।
অ সেইটো আৰু অ আৰু এইটো চাই থাকিলে মানে ইচ চাই থাকিবলে একে মানে অ ৰিপিট দিলেও চাও মই।
অ হিৰো হিৰইন পুৰা একদম মানে ভাল লাগে সি। তোক চাই কিনে।
মানে। ভাল লাগে আৰু কেতিয়াবা সেও দিয়ে ন হিন্দী হলীউুড হলীউুড চোৱা নে।
হলিউড নাচাওঁ। তুমি চোৱা নেকি?
মই চাও মাজে মাজে হলিউড মানে। কেতিয়াবা ভাল লাগে আৰু এই চিন্দেৰেলা সেই দেখায় আৰু কিবা সেই এনাকন্দা। এনাকন্দা চোৱা নে?
হেনাকন্দা অ চাইছিলো এবাৰ।
অ সেইকেইটা মানে চাই থাক, উম ছাৰ কটেক কিবা। ছিলে সেইটোও চাইছিলোঁ। মানে ভাল লাগে আৰু এইকেইটা চাই কাৰণে মই এইকেইটা চাই থাকো আৰু। উম আৰু।
পালিৰ বিনাক।
অ আৰু এইকেইটা মানে বি- বেছি হেই থাকে ন অ হলিউডতো আৰু বেছি ভাল লাগে যে কিবা সে এনাকন্দা নিচিনা মুভিবোৰ দি।
উম এইবোৰ মুভি আৰু বহুত মানুহে চাই ন একেবাৰে সেইকাৰণে হিটও যায় বহুত। অডিয়েন্স বহুত আছে এইবিলাক মুভিৰ কাৰণে।
অ সেইকাৰণে ভাল লাগে মানে এইকেইটা চাই কাৰণে। আৰু কেতিয়াবা এনে সে। নৰ্মেল হিন্দী মুভিও চাই থাকো হাউচ ফুল ফাইভ হাউচ ফুল ফাইভ চোৱা নাই আক্ষয় কুমাৰ- যে আছিলে।
অ চাইছো হ- হছফুল কমেডিৰ, কমেডি ভালে লাগে এইবিলাক চাই কিনে। আৰু এনেকুৱা বহুত আছে গলমাল।
অ মানে মুভিবোৰ কিছু। ইমান বিৰাট ভাল লাগে আৰু ফানি ফানি দেখাই আৰু মানে। কিছুমান সেও দেখাই ন এটা হিষ্ট্ৰি যে থাকে সেইবোৰো দেখাই থাকে যে। সেইকেইদিন মানে টিভি দি বহুত মানে হেৰি কৰিব পাৰি আমি।
অ অ এইবিলাকৰ পৰা বহুত হেৰি ন এনাৰ্জি ল'ব পাৰি আৰু জমনি থাকে ভাল লাগে চাই। আৰু কি কি চোৱা?
আৰু এ কে জি এফ সেৰি চোৱা নাই কে জি এফ টো।
কে জি এফ টো অ চাইছিলো ভাল লাগিছে এইটো চাই কিনে্।
ত ইমান ভাল লাগি আছিল চাই কাৰণে। একচন মুভিবোৰ এনেকুৱা পুৰণা মানে সেপ। পুৰণি সেই অ পুৰণা মুভিবোৰো চা-
অ ভূতৰ ফিল্ম চাইয়ো ভাল লাগে। উম হৰৰ মুভি বিলাক, এইটোতো একদম মানে তাতে জমনিও আছে আৰু। ভয় লগাও আছে চিন কিছুমান একেবাৰে হেৰি তাৰ মাক। যে খুলত বহি যায় বৰা ল'ৰাটো।
অ সেইটোত আৰু ফানি লাগে। চাই কেনে, মানে কমেডি আছে।
কমেডি আছে অ কমেডিয়ান হয় অ আৰু এহেতে শ্বুটিং কৰোতে যি হাঁহে ন বিহাইণ্ড দা চিন বিলাক চাও ন। ইউটিউবত কি ভাল লাগে উম। তাৰপিছত এয়া শাৰী পিন্ধিছিলে যে বজাৰত যাওঁতে যে। সেই বিলাকো চিন বিলাক ইমান জমনি আৰু ভয়ো লাগিছিলে চোৱাৰ পিছতহে উম।
উম।
তাৰ পিছতে বেচিনৰ পৰা যে এনেকা চুলি তেজ এইবিলাক যে ওলাই আহিছিলে।
অ সেইটোয়েইেতো এই যে তাৰজেন যে আছিলে যে কাঞ্চনা যে ৱাণ্ডাৰ কাৰ কি, নহয় কাঞ্চনাৰ। উ
টাৰজেন দা ৱাণ্ডাৰ কাৰ।
তাৰ তে ৱণ্ডাৰ কাৰ সেইটো আছে। ছিলে অ আৰু কাঞ্চনাৰো এটা আছিল ন গাড়ীৰ। সেইটোতো চাই এইটো অ সেইটো। টো ম ময়ো চাইছিলো ভাল লাগে কিন্তু। অলপ পুৰণা কিন্তু ভাল হয়। ষ্টোৰি
কিমান ডিজাইনৰ এনেকে গাড়ী বনাই।
অ আৰু সেই যে মানে যোনে সেই। এ দুশমান যে সেইকেইট মাৰি দিয়ে তাহাঁতক।
অ ইমান বেয়াকে মাৰি দিয়ে অজয় দেৱগানক। তাৰ পিছতে সি পিছত বদলা লব আহে। তাৰ আত্মাটো গাড়ীৰ ভিতৰত থাকে আৰু যোনে যোনে ইয়াক মাৰিছে সিহঁতৰ বদলা ল'ব আহেহি। আৰু কি ধুনীয়া ডিজাইন দিছে ব্লু কালাৰৰ গাড়ীতটো ভাল লাগিছে ইউনিক ডিজাইন হয়। তাৰ লৰাই বনোৱা হয়টো ডিজাইন। ইয়াৰ আগত এনেকুৱা বহুত ডিজাইনৰ বনাইছে তাৰ দেউতাই। কিন্তু সিটো ব্লু কালাৰ একদম চবে কলেজৰ ষ্টুডেন্ট বিলাকো পুৰা চাই আছে।
অ তেতিয়া সি এন্ট্ৰি মাৰিছিলে।
অ তাৰপিছতে একদম তাৰে দুশমান বিলাক। কৌ একেবাৰে কৈছে বাপ ৰে বা এই ইয়াৰ ব বেটৰীৰ নতুন গাড়ী লৈ আহিছে। কৰ'ৰ পৰাতো চুৰ কৰি আনিছে পাক্কা এনেককা কিবা কিবি। তাৰপিছতে যে তাৰ তাহতক যে। হেৰি কৰে গাড়ী দি মাৰি দিয়ে, তাৰছতে গুডাবলাকে যে চৰি কব আহে। লৰাটোক।
উ হয় আৰু সেই যে গুডাব। বোৰক যে খেদাই যে গাড়ীটোৱে যে পুৰা হেৰি কৰি থাকে খেদি খেদি যাই থাকে যে।
অ তাৰপিছতে উম জা জাগা যদি কম থাকে গাড়ীত টো নিজে নিজে সৰু হৈ যায় আকৌ ডাঙৰ হৈ যায়। সেনেকুৱা আৰু পোৱালী বিলাক থাকিলে বাচ্ছা বিলাক থাকিলে কিন্তু মানে নাযায় সিহঁতক মানে হেৰি কৰিব নু নিবিচাৰে যদি বাত চা বিলাক গুচি যায়, আকৌ গুণ্ডাটোক মাৰিব সেনেকুৱাত ভাল লাগিছে, উম লাষ্টৰ চিন আৰু মজা একদম পুৰা আত্মাটো আহি যোৱা নিচিনা দেখাই তাৰপিছত গুন্দাবিল অ একদম যেনেকা ইয়াক পানীত মাৰিছিলে ন সিহত গুন্ডা বিলাককো একদম পুৰা পানীত। মাৰে আৰু ডুবাই ডুবাই কিনে উম বহুত ভাল লাগিছে তেতিয়া একদম, পুৰা ভাল লাগিছে আৰু যে বদলাটো কমপ্লিট হ'ল আৰু সেনেকুৱা মুভি বিলাক চাই ভাল লাগে আৰু এইটো হামচ চাত চাত হে এইটোতো পুৰা ফেমিলি মুভি হয়। চাইচনে হম চাথ চাথ হে।
অ অ চাইছিলো।
উম তাতে একদম পুৰা ফেমিলিৰে একদম ভাইব আৰু বহুত ভাল লাগে একো একচন নাই তাতে
ফেমলি মুভিটো যে অ আৰু সেই চাও অ এইটো মও শুনিছিলো বহুত ভাল লাগিছিলে
অ আৰু একক্ট্ৰেছ একট্ৰেছ একট্ৰে এইটোতো দিয়ে থাক কে টিভিত ৰবিবাৰ ৰবিবাৰে এইবাৰ কেতিয়াবা এনেও দিয়ে মানে
এইটোতো বহুত বাৰ দেখা হ'ল ফিফটিত কেও ওপৰত চালো চাগে
ময়ো অ বেছিয়ে চালো বহুত বেছি চালো আৰু সামা আপকে সে কন তেও ভাল লাগে চাই কিনে। ইয়াতে অলপ বেয়া লাগে তাতে তাৰ বৌতো যে চিৰিৰ পৰা পৰি যায় যে
অ মৰি যায় যে সেইটো কাৰণে অ আৰু সেই যে কি আছিলে এক বিবাহ এক
অ এইটোতো আৰু মজা লাগে চাই কিনে
আৰু এটা যে ক চাউথ ইণ্ডিয়ান কমেডি মুভি আছে না ফ্ৰাষ্টেশচন
অ চাইছো চাইছো বহুত ভাল লাগে এইবিলাক
অ এইটো কি কমেডি কমেডি আছিলে
এইটোয়ে কমেডি একচন তাৰ পিছত ফেমিলিৰ নিচিনা এইবিলাক মুভি তোমাৰ ফেভেৰেট আৰু বহুত চাই ভাল
উম ঠিক আছে দিয়া থৌ দিয়া আহ আহ আহ বাই বাই হে হেহ